হেল্ল' অ' শুনিছোঁ। তুমি শুনিছা? অ' শুনিছোঁ।
অ' শুনিছোঁ। কি কৰিছা?
এ, এনেই আছোঁ ৰ'বা অলপ, এনেই অলপ বহি আছিলোঁ ৰ'বা মোবাইলটো চাই পেলাই তুমি কি কৰি আছা?
এ, ময়ো এনেই আছোঁ মোবাইল চাই বহি।
হেল্ল'।
হেল্ল'।
তুমি কি কৰি আছা?
এ, ময়ো এনেই মোবাইল চাই বহি আছিলোঁ।
অ বাকী ভাল তোমাৰ। শুনিছা।
অ ভাল ভাল তোমাৰ ভালনে।
হেল্ল অ, অ আছো, আছো, ভালেই বাৰু। অ, অ ভাল, ভাল মোৰো ভালেই অ ভাল। তুমি শুনিছা নহয়। তুমি তুমি মোৰ কথাবিলাক শুনি আছা নে নাই।
তোত।
হেল্ল'।
তুমি ফ্ৰী আছা নে।
হেল্ল, ' অ আছো, আছো মই। মই ফ্ৰিয়ে আছো কিন্তু মই মই শুনি আছো তুমি মোৰ মাতটো শুনিছা নে নাই।
অ শুনিছো শুনিছো।
অ হয়, হয় ঠিক আছে, ঠিক আছে, কোৱা।
তুমি ফ্ৰী। তুমি ফ্ৰী আছা যদি আমি আজি অলপ মানে শিক্ষাৰ ওপৰত অলপ কথা পাতিম ভাবিছিলোঁ। পাৰোঁনে।
হয় হয় আছো আছো মই ফ্ৰী আছো ক কোৱা।
হয়। এতিয়াতো চাবা হা এতিয়া শিক্ষা নহ'লে আমাৰ জীৱনটো এতিয়া অন্ধকাৰ নহয় জানো।
হয়, হয়, হয়।
হেল্ল' এতিয়া চাবা।
হয় হয় শুনিছো দিয়া কৈ থাকা তুমি।
অ এতিয়া আমাৰ শিক্ষা চব আমাৰ শিক্ষা লাগে নহয় জানো? চব কথাতে আমাৰ শিক্ষা লাগে, শিক্ষা নহলে আমাৰ জীৱনটো অন্ধ নিচিনা।
হয়।
কিবা
নহয় জানো?
হয় হয় হয়।
এতিয়া আমি আমি সৰু সুৰাকে কাম এটা কৰিব গৈ ক'ব যে তুমি কিমান পঢ়িছা হয়।
হেল্ল'।
শুনিছা নে?
অ শুনি আছো, হয় তুমি ঠিক কথাই কৈছা, আচলতে কি জানা শিক্ষা নহলে আজিকালি তুমি যেনেকৈ ক'লা আচলতে অন্ধকাৰ বুলি হয়। আৰু তুমি চাবাচোন শিক্ষা বুলি কবলৈ গলে আচলতে কিতাপৰ শিক্ষাটোৱে শিক্ষা নহয়। হয়নে? মই ভাবো দেই মোৰ মনৰ কথাটো কৈছো, সেনেকুৱকৈ বহুত ধৰণৰ শিক্ষা আছে হয়নে? আজিকালি বাহিৰা শিক্ষাও বহুত আছে, সেইবোৰো আচলতে শিক্ষা আচলতে তুমি চাবা, কিছুমান ধৰি লওক পঢ়ি শুনি ইমান ডাঙৰ এটা চাকৰি কৰে বা বহুত খিনি তেওঁৰ আছে আৰু হয়নে? কিন্তু তেওঁ চাবাচোন তুমি ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইটো নাজানে। হয় নে? কিন্তু কি হ'ল কিতাপৰ শিক্ষাটো থাক কিল কি হল, তেওঁ কিন্তু কেনে হ'ল যিটো আত্মীয় যিটো সেইটো মনৰ প্ৰাণেটো এটা শিক্ষা যে আমি ডাঙৰক কেনেকৈ সন্মান কৰিব লাগিব, সেই শিক্ষাটো নাযায়। নাজানে তাৰ মাজত কিছুমান এনেকুৱা দেখোঁ আমি ধৰি লোৱা, পঢ়িব নাজানে কিন্তু তেওঁক চাবাচোন তুমি ইমান ধুনীয়া ব্যৱহাৰ হয় নে তেওঁৰ তেনেকুৱা ধৰণৰ, আচলতে কিতাপৰ শিক্ষাই শিক্ষা নহয় মই সেইটো ভাবো। নে কি কোৱা তুমি?
হয় হয় হয় ঠিকেই কৈছে মানে। আচলতে শিক্ষা আৰু জ্ঞানৰ মাজত পাৰ্থক্য আছে। নহয় জানো?
হয়।
এতিয়া চাব হা কিছুমান এনকুৱা মানুহ আছে যে বহুত শিক্ষা আছে কিন্তু সেই মানুহজনৰ জ্ঞান নাই। নহয় নে?
উ
নহয়নে বাৰু? শুনিছেনে?
হয় শুনিছো কোৱা। তুমি শুনি আছা নে নাই?
এনেকুৱা মানুহে যেন মানুহজনৰ বহুত শিক্ষা কিন্তু মানুহজনৰ জ্ঞান নাই
হয় হয়। সেইটোৱেই আচলতে হয়।
এতিয়া চাবা কিছুমান মানে বহুত শিক্ষা থকা মানুহ আছে, কিন্তু সেই শিক্ষা থকা মানুহজনে জ্ঞান নাই। নহয় নে বাৰু?
হয় হয় হয় হয় তুমি একদম ঠিক কথা কৈছা আচলতে, আৰু কি জানা? চাবাচোন তুমি
তাৰ উম কিছুমান আকৌ এনেকুৱা মানুহ আছে, যাৰ নেকি শিক্ষা নাই কিন্তু সেই মানুহজন জ্ঞান বহুত। ত' এই জ্ঞান বোলা বস্তু, যে আমাক মা দেউতা মা দেউতাৰ হয়।
হয় আৰু কেনেকুৱা জানা আৰু আৰু
মা দেউতাই কিছুমান কথা শিকায় ত' সেই শিকোৱাবিলাকৰ সেই শিকোৱাবোৰৰ পৰা আমি জ্ঞান পাওঁ সেইবোৰ সেইবোৰ স্কুল কওকচোন
হয় আৰু কি জানা আচলতে আমাৰ আমি কওঁ আমি জানো ন আচলতে প্ৰথম শিক্ষা কেনেকুৱা ধৰি লও প্ৰথম স্কুল হল হয় শুনি আছো চাবা আচলতে কেনেকুৱা হয় যে প্ৰথম স্কুল বুলি ক'বলৈ গ'লে আমাৰ ঘৰখনেই আচলতে স্কুল হয়নে প্ৰথম তুমি চাবাচোন প্ৰথম শিক্ষাগুৰু বুলি কবলৈ গ'লে মা দেউতা হয়নে আচলতে আমি মা দেউতাক আচল মা দেউতাৰ কথা শুনিব লাগিব ত আমি ঘৰখনৰ ঘৰখনতো এটা শিক্ষা এ ন স্কুল বুলিয়ে কয় তেনেকুৱা ধৰণৰ আমি ঘৰতে কিছুমান বস্তু শিকিব পাৰো হয়নে